হেল্ল'।
অ', নমস্কাৰ।
নমস্কাৰ কি কৰি আছা। খবৰ পাতি নাই যে তোমাৰ?
অ', আছো ৰ'বা, মানে সেই অলপ কামতে, পাকঘৰৰ কামতে ব্যস্ত মানে ৰাতি আহা আৰু মানে তৈয়াৰ কৰি আছো। আৰু এইফালে মানে মই আজি আচাৰ বনাইছিলোঁ।
বনাইছে কি
অ', এই এইবোৰেই মানে, এইবোৰ বটলত ভৰোৱা মেলা, সেইবোৰে কৰি আছিলোঁ আৰু। আজি মানে আমৰ আচা আমৰ আচাৰেই বনালো অ আমৰ আচাৰেই বনালো ৰবা।
আমৰ আচাৰ বনাইছা, বাপৰে মোৰ বিৰাট প্ৰিয় হয় ত', তুমি কেনেকে বনোৱা?
তুমি বনোৱা নে আমৰ আচাৰ?
মই আমৰ বনালোঁ, নেমু টেঙা বনালোঁ, আৰু আমলখি বনালোঁ আৰু তেঁতেলীও বনালোঁ।
অ', তোমাক কওঁ ৰ'বা মই দেই, আমৰ আচাৰৰ মানে হ'লেওটো মানে কেঁচা আম লৈছোঁ, এ মই এক কিলো লৈছোঁ আৰু
অ অ।
অ', শুনি পাইছানে?
অ', শুনি পাইছোঁ।
অ', কেঁচা মেকেলি লৈছোঁ, অ', নিমখ লৈছোঁ, মানে এশ গ্ৰাম মান লৈছো হালধি গৰি দুই চামুচ লৈছোঁ, আৰু ৰঙা জলকীয়াৰ গুৰি দুই তিনি চামুচ মান লৈছোঁ আৰু, অলপ জ্বলা হ'বও লাগে দিয়াচোন। তাৰ পিছত সৰিয়হ সৰিয়হটো ল'বা, সৰিয়হৰ গুৰি সৰিয়হটো গুৰি কৰি এনেকৈ তিনি চামুচ আৰু মেথিটো বেছি ন'লবা, জানানে। এইটো বেছি তাৰমানে কিত্যা হব তাৰমানে? বুজি পাইছা উম, তুমি মেথিটো এছ চামুচেই ল'বা আৰু সৰিয়হৰ তেলতো সৰিয়হৰ তেলতো লাগিবয়ে আৰু সেই তাতো মানে তিনছ মিলি লিটাৰ মান ললেই হ'ল আৰু তাৰপিছত, বনোৱাৰ পদ্ধতিটো বাৰু মই কৈ দিছোঁ তোমাক, তুমি লিখি কি ল'ব পাৰা অ', অ', বনোৱা পদ্ধতিটো মানে কি কেঁচা আমটো তুমি ধুনীয়াকৈ ধুই সৰু মানে শুকুৱাই ল'বা ৰ'দত ধুই ধুনীয়াকৈ। সৰু সৰু টুকুৰা কৰি ল'বা বুজি পাইছা নে মই মানে টুকুৰাবোৰ বহুত সৰু-সৰু কৰিছোঁ, মানে কি, বেছিকৈ ল'লে আকৌ বেছি, গোটেই খুৱাও নাযায়, পেলনি যায়। সেইকাৰণে টুকুৰাবোৰ সৰু সৰু কৰি ল'বা উম তাৰপিছত আমৰ টুকুৰা তুমি যেতিয়া ধুনিয়াকৈ ৰ'দত শুকাব নোৱাৰা আমখিনি তেতিয়া তুমি আমৰ টুকুৰাত ধুনাকৈ নিমখ হালধি মিহলাই কি কৰিবা পাঁচ ছয় ঘন্টা মান মানে ৰাখি থবা এ মানে অলপ দিলে ভাল আৰু নিমখটো নিমখটো ধুনীয়াকৈ সোমাই যাব আৰু বুজি পাইছা?
হয় হয় বুজি পাইছো।
অ' তাৰপিছত আৰু এটা বাতিত কি কৰিবা, সৰিয়হৰ গুৰিখিনি ল'বা, মেথি গুটি আৰু জলকীয়াৰ গুৰি ল'বা আৰু তুমি আজোৱাইন আছে যে, আজোৱাইনো অলপ লব কৰা আৰু ভাল লাগে মানে সুগন্ধিটো। পাৰি পাৰি সৰিয়হটো লবাই।
লাগিব ৰবা ঘৰত নাই শেষ হৈছে কিনি আনিব লাগিব।
অ', আনিবা বাৰু তুমি। তাৰপিছত, আমৰ লগত মছলাবোৰ ধুনীয়াকৈ কি কৰিবা কেৰাহীত তুমি তেল খিনি গৰম কৰি লবা হা, ধুনীয়াকৈ মানে সৰিয়হৰ তেলখিনি তাৰ পিছত আমৰ লগত মছলা বোৰ আৰু তেলটো ভালদৰে মিহলাই লব। যেতিয়া তেলটো গৰম হৈ যাব নহয় মানে গেছৰ মানে বাৰ তুমি একদম কমাই দিবা মানে কমাই তাত মানে আমখিনি ঢালি দিলা ঢালি দি মছলা খিনি ঢালি দিবা ঢালি দি ধুনীয়াকৈ মিহলাই লবা গোটেইখিনি। মিহলাই এখন পৰিষ্কাৰ আৰু শুকান মানে কাছৰ বটলত থলে ভাল আৰু। কাছৰ বতলত ধুনীয়াকৈ মানে তিনি চাৰি দিন মান ৰ'দত দিব লাগিব আৰু তেতিয়া খাবলৈ ভাল হয় আৰু। লগে লগে খালে মানে এইটো সোৱাদ নাপায় আৰু। আৰু আচাৰ খোৱাৰ বাবে এতিয়া, তিনি চাৰিদিন যেতিয়া ভালকৈ ৰ'দটো মানে খাব আৰু, তেতিয়া মানে
অ'।
ধুনীয়া মানে, আচাৰ মানে, তৈয়াৰ হৈ যাব আৰু খাব পাৰিবা আৰু
বা তুমি বঢ়িয়া কথা হ'বলা দেই, মইও চেষ্টা কৰিব লাগিব এবাৰ, এইটো আচাৰটো মানে
আচলত মানে মচলা খিনি মানে মানে প্ৰধান ভূমিকা পালন কৰে মানে। মছলাখিনি তুমি ভালকৈ দিব পাৰা মানে
আৰু, আৰু এটা কথা, তোমাৰ কিমান ৰ'দ খাব পাৰে আচাৰটোৱে?
অ' ৰ'দ খালে তুমি এটা কাম কৰিবা ঢাকোনখন মানে থা ধাকণীখন গোটেই মানে মাৰি নিদিবা, অলপমান মানে খুলি
অ' অ' যিমানে বেছি ৰ'দটো পাই ন আচাৰটো সিমান সোৱাদ হয় মানে
অ' বহুত মানে খাবলৈ ভাল হয় আৰু বাকী এনেই তুমি কি বনোৱা কোৱাচোন মোকো তুমি কিহৰ আচাৰ বনোৱা আনে?
টেঙাৰ আচাৰ বনাইছো।
অ' নেমু টেঙাৰটো বহুত ভাল বস্তু বনাইছা দেই তুমি।
অ সেইতো জানাই নেমুতো মানে অসমৰ কিমান এটা জনপ্ৰিয় খাদ্য।
হয় হয়, কাজিৰ নেমু জাতীয় জাতীয় ফল বুলি কয় ন?
কয় কয় আৰু ইমান দাম বাঢ়িছে ন নে মোৰ কিন্তু আমাৰ ঘৰতে গছ এডাল আছে তাৰ পৰা আমি আনিছো আৰু।
অ হয় দিয়া।
হয় এইটো আমি নেমু মই ললো বাৰু কেজি মানেই হৈছে যিহেতু দশ বাৰটামান নেমু লৈছো। তাৰপিছত এক কেজিয়ে প্ৰায় আৰু তাৰপিছত তুমি নিমখ লবা অ অ মই বস্তুখিনি কই দিওঁ কি খিনি তোমাৰ উপকৰণ লাগে।
উম কোৱা না কোৱাচোন মই লিখিলোঁ।
তাৰপিছত তুমি হালধি হালধি পুধি গুৰি লবা, সৰিয়হ গুৰি লবা, মি ঠি ল'বা তাৰ পিছত ম কাল, কলজিৰাটো লবা কালজিৰা।
অ মানে কলা কলা যে কালজিৰা উম
হয় হয়, তাৰছ তাৰপিছত তুমি সৰিহৰ তেল ল'বা মানে মই শৰিহৰ তেলতটো বেছি ভাল লাগে আৰু বেলেগ তেলো ল'ব পাৰা। কিন্তু আচাৰ বুলি ক'লেটো শৰিহৰ তেলে
উম আছা বুলি ক'লে হলে হয় ত হেইটোৱে ভাল লাগে দিয়া।
প্ৰথমতে তুমি নেমুৰ প্ৰস্তুতিটো কৰিব লাগিব নেমু বোৰ তুমি ভালদৰে ধুই লবা পৰিষ্কাৰ কাপোৰৰে সম্পূৰ্ণ শুকাই ল'বা হা তাৰপিছত নেমু তোমাৰ, চাৰিটা বা আঠ টুকুৰা কৰিবা সেনেকে সৰু সৰুকে কাটি কেনে। তাৰপিছত তোমাৰ নিমখ খিনি নেমু অ নেমু নিমখ আৰু হালধি খিনি মিহলাই কাচ বটল চিনা মাটিৰ ব তুমি ভৰাই দিবা হা তিনি চাৰিদিন অ ভাল ভাল তিনি চাৰি দিন মান তুমি ৰ'দত ৰাখিবা। মাজে মাজে তুমি বটল জোকাৰি দিবা যাতে নিমখ সমানে মিহলে, মিহলি খাই আৰু গোটেইখিনিত যেন লাগি ধৰে। নিমখ খিনি তাৰপিছত তুমি মেথি গুৰি, কালজিৰা অলপ ভাজি ঠাণ্ডা কৰি গুৰি কৰি নিদিবা ইয়াৰ লগতে সৰিয়হ গুৰিও দিব পাৰা, জলকীয়া গুড়ি আৰু শিং অলপমান দিব পাৰা যদি তোমালোকৰ ঘৰত থাকে আৰু শিং ত হি
শিং দিলে মানে কি হয়নো আচাৰটো মানে কোমল হয় নেকি?
অ অ মানে অলপ বেছিদিনীয়া হয় বেয়া নহয় চাগে। তোমাৰ শিংটো দিলে অ ভিনেগাৰো দিব পাৰা তুমি ভিনেগাৰ দিলে আৰু বিশেষ ভাল দিয়াচোন, তাৰপিছত তুমি সৰিয়হত তেল খিনি, অ' মানে অলপমান গৰম কৰি ল'বা আৰু অল অলপমান গৰম কৰি কেনে ঠাণ্ডা কৰি ল'বা, ‌ ঠাণ্ডা কৰা তেল খিনি তুমি নেমুৰ লগত ধালী কিনে সকলো ভালদৰে মিহলাই ল'বা। আচাৰটো তুমি কাছৰ বটলত অ ভ ভৰাই দিবা দশ দিন মান সাত দিন দশ দিন মান তুমি ৰ'দত দি দিবা আৰু প্ৰতিদিনে য অলপ অলপ জ গাইি দিব তেতিয়া মানে সকলো মচলাাবোৰ, সকলো তোমাৰ নেমু টেঙাবোৰত লাগি ধৰে ধৰিব তেতিয়া তাৰপিছত দশ পোন্ধৰ দিনৰ পিছত আচাৰ সম্পূৰ্ণ সাজো আৰু তুমি মানে অ সদায় এটা কাম কৰিবা, অ কি কয় অ শুকান চামুচ ব্যৱহাৰ কৰিবা শুনিছানে সদায় তাৰপিছত অ অ আচত ব তলত বা বটলত মানে পানী কিবা হেৰি নথবা আৰু মানে পানী জোৱা সেনেকুৱা ধৰা তাৰপিছত তুমি তেলেৰে নেমুৰ টুকুৰাবোৰ সম্পূৰ্ণ থাকি থাকি থাকিলে মানে আচাৰতটো অধিক দিন ভাল যায় অধিক দিন ভালে থাকে আৰু তোমাৰ তাৰপিছত তুমি ইচ্ছা কৰিলে গুৰ বা চেনিও জোক অলপ মিহলাই দিব পাৰা সেইতিয়া মানে সোৱাদটো তোমাৰ মিঠা আৰু টেঙা হ'ব নেমুৰ আচাৰটো ভাল লাগিব আৰু গম পাইছানে তুমি তোমাৰ যিটো ভাল লাগে তোমাৰ সোৱাত
হয় হয় উম উম বাৰু বনাম বাৰু মই নেমুটো এনে আমাৰ স্বাস্থ্যৰ কাৰণে ভালে হয় ন গৰমত। খাবৰ কাৰণে তাতে আৰু আচাৰ আচাৰ হলে আচাৰ বুলি ক'লে আৰু কিমান ভাল লাগিব
তাকেই তাকেই
উম উম উম বাকী মই তাৰ মানে মই মানে আমৰ জেলিও বনাইছো তো
জেলিও বোনোৱা নেকি তুমি
অ জেলি মানে কি বাৰৰবোৰ নিশ্চয় নিশ্চয় মই মানে মোবাইলতে ফোনতে পঠাই দিম দিয়া আৰু
অ তুমি কিনিবা
দি দিম দি দিম মোৰ জেলিটো মানে মৰমত চোন তুমি ঘৰত একদম মানে সহজ মানে বেছি বস্তু নালাগে মানে বহুত সহজ হয়
অ অ সেইটোৱেই সেইটোৱেই
বাকী আমৰ জেলিটো মোক ক'ম নেকি তোমাক তুমি বনাব পাৰিবা
অ জল্দি কোৱা অলপমান ময়ো বনাম
অহ বনাবা বনাবা তুমি পকা আম দুটা ল'বা আৰু মানে চেনী চেনি মানে আম কেইটা বেছি মিঠা হলে কম কৰি ললে হ'ল সেইটো ন তুমি তোমাৰ সোৱাদ ধৰি ললেই হ'ল চেনি ডেৰ কাপ দিবা মই দেৰ পাৰ পাৰা মই চেনীয়েে ললো বাৰু গৰু লওঁ গৰুটো ভালে হয় আমাৰ স্বাস্থ্যৰ কাৰণে
অ চেনিতকৈ গুৰটো বেছি ভাল
উম হয় দিয়া তাৰ পিছত তুমি কৰ্ণফ্ল'ৰ যে আছে কৰ্ণফ্ল'ৰ কৰ্ণফ্লৰ ল'বা দুই চামুচ বুজি পাইছানে উম আৰু পানীত ডেৰ কাপ ল'বা মানে ডেৰ কাপ পানী নেমুৰ ৰস ল'বা এচামুচ নেমুৰ ৰসটো লাগিব এচামুচ আৰু ভেনিলা এচামুচ টো লব পাৰা কেকত যি ব্যৱহাৰ কৰো আমি অলপ মানে গোন্ধটো ভাল আহে আৰু সুগন্ধিটো ভাল লাগে উ এতিয়া বনোৱাৰ পদ্ধতিটো মই কৰ ৰ'বা পকা আমৰ বাকলি আঁতৰাই তাৰমানে তুমি এ ব্লেনণ্ডাৰত মানে কি মেচিনত মানে তুমি মানে এইটো টো মানে মাৰি লম মানে মিৰ কৰি ল'ব লাগিব আৰু মেচিনত পুতি ল'ব লাগিব। ল আৰু বুজি পাইছ নে উম আমটো ভুট লা কণ ফুল কৰ্ণফ্ল'ৰৰ আধা কাপ পানীত ভালদৰে মানে গলাই ল'বা আৰু মানে। হ'ল আৰু এখন পাত্ৰত কি কৰিবা আমৰ প্লাম খিনি আৰু চেনি দি মাধ্যম মানে আচত গৰম কৰিবা এটা পাত্ৰত মানে কেৰাহী এটা তাতে ললা আমাৰখিনি লৈ চেনি দিবা অলপ আমৰ মানে যোনখিনি আমখিনি যে তুমি মেচিনত মাৰি ললা সেইখিনি আৰু চেন তাত দিবা বা গুৰ তুমি যি ব্যৱহাৰ কৰা দি স কিনে অলপমান লাই থাকিবা আৰু অলপমান গৰম কৰিবা চেনী যেতিয়া গলিব এ গলি গ'লে কৰ্নফ্লৰ মিশ্ৰৰখিনি তাৰে অলপ অলপকৈ ঢালি ঢালি থাকি তুমি মানে লাৰি থাকিব লাগিব আৰু মানে বুজি পাইছা নে?
উম পাইছো।
চনখিনি যেতিয়া দাঠ হ'ব তেতিয়া নেমু ৰসখিনি দিবা আৰু ভেৰিনা এচেঞ্চখিনি যে লৈছিলা সেইখিনি ঢালি দিবা আৰু অ থাই দিবা তাৰপিছত জাৰু ঢালি দি অলপ সময় লাৰি থাকিবাগে মিশ্ৰণটো যেতিয়ালৈকে মানে বূটা নহ'ল বুটা কৰিব লাগিব টো জেলি হয়তো।
হয় হয় হয়।
মিছনটো এটা মানে তেতিয়া আৰু হ'ল আৰু তোমাৰ আৰু গেছটো বন্ধ কৰি দিবা মিছ মিশ্ৰণটো এটা চ বাতিত ঢালি ঠাণ্ডা কৰিবা অলপ তাৰমানে বা তে বা ঢালি থবা আৰু কিবা এটা বাচন মাজত ঢালি থবা তাৰ পিছত দুই তিনি ঘন্টামান ফ্ৰিজত থ'ব লাগিব।
অ ফ্ৰিজতটো থ লাগিব মানে ঠাণ্ডা হ'বতে দিব লাগিব ন।
উ একো নহয় ঠাণ্ডা হলে জেলো খায়ে ঠাণ্ডা কৰ ত জেলি দুই তিনি ঘণ্টা মান ৰাখিবা এই জেলি মানে গলি গ'লে তেতিয়া আৰু পিছত থাকিলেতো অলপ মানে বেছি গোটা হৈ যাব ন তেতিয়া যেতিয়া গলি গ'লে তোক পুৰা কৰি মানে তুমি এনেকৈ পৰিবেশন কৰিব পাৰিবা আৰু ধুনীয়াকৈ বুজি পাইছানে
হ'ব দিয়া মই চেষ্টা কৰিম।
অ, তুমি চেষ্টা কৰিবা আৰু এইটো মানে। বহুত মানে খ মানে ভাল হয় আৰু মানে ৰুটিৰ লগত মানে বহুত ভাল লাগে আৰু সৰু ল'ৰা ছোৱালী গুলোও ভাল পায় খাবলৈ।